ক।
কি কৰি আছ।
কি কৰিম আ আছো এনেই।
অ এই তোক কথা এটা সুধিবলৈ ফোন কৰিছিলো
অ কচোন।
এ তই যে কাপোৰ বনাৱ কেনেকে বনাও মই মানে গুলপীয়া কাপোৰযোৰ আনিছো। নীলা এযোৰ আনিছো। বগা এযোৰ আনিছো গুলপীয়াত কি ৰং দিলে ভাল লাগিব।
গুলপীয়াতটো চব ৰঙে সাজে পাতলা গুলপীয়া নে দাঠ গুলপীয়া।
অ এনেই এনেকে ফুল বিলাক আন কিমানকে।
নহয় কাপোৰযোৰতো এটা ডাঠ আনিছ নে পাতলা গুলপীয়াটো আনিছ।
অ মই পাতলা গুলপীয়াটো আনিছো।
অ ফুল লগাব পাৰিবি ব্লু কালাৰ লগাব পাৰিবি। নীল আকৌ হালধীয়া লগাব পাৰিবি। গুলপীয়া কালাৰো লগাব পাৰিবি।
এনেই ফ হেৰি ফুল কিমান। কে লৈছে।
ফুল বিশ টকা মিটাৰ লয়।
অ সৰুটো লগালেও হ'ব।
সৰুটোৰো একে দাম বিশ টকা মিটাৰ।
উম নীলা যোৰত বা কি চাজিব।
নীলাটো উম কাৰা নীলা নে।
অ কাৰা নীলাও এযোৰ বগা আছে ভাবিছিলো কন্ট্ৰাক্সত বনাম নেকি কি ডিজাইন ভাল লাগিব জানো।
অ কণ্টাক্সত বগা নীলা দি দিলে ভাল লাগিব বেয়া নালাগিব।
এনেই ফুলৰ ডিজাইনটো কি দিম ভাবি পোৱা নাই।
কণ্টাকসত বনালে ভেল ভাত দি বনাবি নে কি ফুল দি বনাবি।
তাকে তোক সোধো বোলো তই কৰি থাক যে।
ভেল ভেতত বনালে জবাব ফুলটো বনালে ভাল লাগিব। তাৰপিছত। আকৌ।
এনেও ভাল লাগিব যিকোনো ফুল দিলে ভাল লাগে ফুলটো নিজৰ লগত চইচ কৰি লৈ বনালেই হ'ল। কালাৰটো ধৰিল নীলাত ধৰি ল। তলত কিন্তু বগা ফেব্ৰিক কালাৰ মাৰি ল'ব লাগিব দেই। ভেল ভটত যদি পাত চাত দিয় ধৰি লওক ভেল ভেতৰ এনে জবা ফুল বনালে পাত। দিয়ে হয়।
অ।
কাপোৰটো বগা বুতিলে বেছি ভাল লাগিব ব্লু কালাৰত। চাদৰখন যদি বগা হয় অ চাদৰ। চাদৰখন যদি বগা হয়।
অ'হ।
অ তেতিয়া তই হেৰি কৰিবি উ। চাৰ উ মেখেলা খনত বগা দিদিবি
আহ
অ চাদৰখনত ধৰি ল মেখেলাখনৰ ৰংটো দি দিবি ব্লু কালাৰ ৰংটো চাদৰখনত ব্লু কালাৰ ৰং দি দিবি
অ এনেই গোটেই চেটযোৰ বগা বনালে বেয়া লাগিব জানো
বগা চাইজ বাৰু ভাল লাগিব। বগাত আৰু যিকোনো ৰঙে চাজে গুলপীয়া দিব পাৰ, নীলা দিব পাৰ, হালধিও দিলে ভাল লাগিব। যি ৰঙ আৰু নিজা চাইজত দি দিব।
নীলা যোৰ ডাইৰেক্ট চেট বনালে
নীলাযোৰ ভাল লাগিব। কিন্তু ফেব্ৰিক কৰিলে কিন্তু তলত ফেব্ৰিক বগা কালাৰটো মাৰি লিব লাগিব তেতিয়াহে উজ্জ্বলটো দিব
অ এনে কি ৰং চাজিব বা?
নীলাত? নীলাত হালধীয়া চাজে ওৰেঞ্জ কালাৰ
ওৰেঞ্জ কালাৰ, গ্ৰীণ কালাৰ, পাতলা ভাটৌ কালাৰটো চাজিব অলপ
অ
উম
তাকে বোলো তই কৰি থাক সোধো
উম এনেকে বনালে হ'ল
উম ভাত খালনে নাই?
ভাত খালো।
উম কি দি খালি?
ভাত খালো দালি, কচু চবজি, আলু চবজি বনালো।
উম
উম তেনেকে খাই দিলো। ল'ৰা স্কুলৰ পৰা, টিউচন পৰা অহাই নাই।
অ টিউচনৰ পৰা আহাই নাই।
উম
এতিয়া কি কৰি আছো? এনেই আছো আৰু
এনে আছো মানে, ৰ আজি হেৰি হ'ল যে এই আজি গছ পুলি ৰোৱা বিশ্ব হেৰি দিৱস নহয় জানো?
অ বিশ্ব পৰিৱেশ দিৱস।
অ বিশ্ব পৰিৱেশ দিৱস। ৰাতিপুৱা একেবাৰে কিবা জি পি এছ কৰি ফটো উঠিব লাগে ফটো দিব লাগে। সেই ৰাতিপুৱাৰ পৰা আজি খেলিম ৰাতিপুৱাৰ পৰা সেইবিলাক কৰি ফুৰতে ছটা বজাত ছটা নবজাতে উঠিলো। উঠি লৈ একেবাৰে মানে এইবিলাক উল্টা পোল্টাকে ফটো উঠি ফুৰিবলগীয়া হৈছে যতে ততে, হয় ৰব গোটেইখিনিকে উঠাবলগীয়া হৈছে তেনেকে কৰি ফুৰোঁতে আজি টোপনি টোপনি খতি যে গাটো কেলেং-মেলেং লাগি আছে। একো কৰিবই মন যোৱা নাই। অত বহিছো টোপনি ধৰিছে, ত'ত বহিছো টোপনি ধৰিছে এনেকুৱা লাগি আছে গাটো।
উম।
উম। তই কি কৰি আছ?
মই কাপোৰ ৰহা গৈছিলো
অ'
কাপোৰ কিইযোৰ আনিলো আনি পেলাই ভাবিছো কি কৰিম এতিয়া, এইলৈকে ফোনটো কও বোলো এই এইবিলাক কৰি থাকে নহয়।
অ'
তাকে তোলৈকে ফোনটো কৰিছো আও এনে কাপোৰ কিযো লৈ ওলিয়াই কাপোৰ কিযোৰ লৈ উলিয়াই বহি লৈছো অ বনাম চাগে, এ চাই লও ৰহ পাৰিলে বনাম নোৱাৰিলে বাদ দিম অ
বনা একো নহয়, বনাব পাৰিবি নহয়
উম এনে এযো কাপত কিমানকে ল'?
ফুলখিনি লৈ দাম অ', ফুল যিমান লগাবি সিমান দাম হব, ফেব্ৰিক যিমান খৰচ হয় তেনেকে দামতটো নিজে কাটিব লাগিব আও। হাজিৰা তিনি চাৰিশ টকা পৰে আৰ উম উ চ
যিকোনো ফুল আকিলেই ভাল লাগিব
অ' যিকোনো ফুল আকিলেই ভাল হ'ব।
অ' তাক কেই ভাবিছো কিনো ফুল আঁকিম আও কাপোযোত
উম
তই এনে কি কি ফুল আঁকিছ?
মই জবা ফুলৰ কাপোৰ বনাইছো লতা ডিজাইনত বনাইছো
তাৰপিছত
তাৰপিছত যিকোনো ডিজাইনৰ ফুল বনাব পাৰো ফুলটো নিজৰ লগতহে কথা
অ'
অ ফুলটো আও নিজে মনৰ ইচ্ছাৰে যি বনে বনাই দিওঁ চ তেনেকে বনাই কৰি হেৰি কৰিছো কেবেযোও বনলো এ মই
অ' লাভ হৈছে আও
লাভ হয় বেচিলে চাৰিশ-পাঁচশ টকা এটা পোৱা যায় বনোৱা বাবত তিনি-চাৰিশ টকা বেছি কে পোৱা যায়
অ'
লাভ নহ'লে কেনেকে কৰিবি? কষ্টতো আছেতো, লাভ হয়, লাভটো কি কষ্টতোও হয়তো
অ', সেইটোও হয়
অ', বনাই থাকিলে কষ্ট হয়তো, বহুত খিনি কষ্ট চকু পাৱা যায় তই কিমান কষ্ট ত'ল মু কই বহি কৰি, বনাই থাকা।
অ'।
আকৌ ফুল বনোৱা, ফুল সোপা লগোৱা। ফেব্ৰিক কৰা চকু চকু পোৱা নজৰ যায় আৰু
অ, সেইটোৱে
কষ্টৰ দামটো ল'বই লাগিব।
ল'বই লাগিব। তইতো কমেই লৈছ, আৰু অকন ল'ব লাগে।
উ নাই, মানুহৰ- মানুহৰ চবৰে কথা একেহে, প-পইচা পাতি চবৰে কম নহয় জানো, আমি যেনেকুৱা তেনেকুৱা চবৰে মানুহ বিলাক।
এ তো আও হ'লেও মানুহ চাই চাই লব লাগে আও।
লওঁ আও, বেছি অলপ টকা পইচা থাকা মানুহৰপা‌ অকন দুটকা বেছিকে লওঁ।
অ', এই খুজিলে দিয়ে আৰু?
উম, টকা পইচা কম থাকা মানুহক ইমান নোখোজো আও
মানে যিমান কৱ তিমানে দিয়ে, নে কমাই?
কমাই, কমাই। মই যদি এহেজাৰ কওঁ আঠশ মান দিয়ে। যদি পোন্ধৰশ টকা কওঁ, তেৰশ মান টকা দিব।
অ'হ
তেনেকুৱা। বেছি, একেবাৰে গোটেই হেই দামটো নিদিয়ে আও। মানুহে এনেও দোকানত গ'লেও হেৰি নহয় জানো, কাপোৰ যদি দাম মাৰি যদি নশ টকা বিচাৰে আমি জানো ছশ সাতশ টকা নিদো জানো?
অ', সেইটো হয়।
অ, সেয়াই দোকানত গলে যিটো দাম হয়, সেইটো দামতকে অলপ কমাই দিওঁ, কমাই লওঁ আমি খুজি পেলাই কমাও।
উম
অ' সেইটো চবেই কৰিব পাৰে, চবতে হ'ব সেইটো।
উম, চবতে হ'ব। এনেই বেলেগ দোকানে চোকানে দিয়া নাই কিয় কাপোৰ?
দোকানত দোকানত আও দিবলৈ হ'লে একেৰাহে বনাব লাগিব তই একেৰাহে বনাবলৈ হ'লে তই একেৰাহে অইনকাম কৰিব নোৱাৰিবি সেইখিনিকে কৰি থাকিব লাগিব। মই আকৌ চিলাই কামো কৰো যে মোৰ সময় নহয় চব কাম কৰিবলৈ কাম নোযোৱেগৈ।
উম।
উম।
এনেই দিব পাৰিলি হয় দোকানত বেচা গ'ল হয়।
অ' দোকানত বেচা গ'ল হয়। দোকানত নালাগে মোক মোক কাষ্টমাৰ অৰ্ডাৰ দিলে মোক বনাই দিও আও।
নে কাষ্টমাৰ বেচাকে উ দোকানত বেছি লাভ হয় দোকানত বেছি দাম লৈ লৈ বিক্ৰী কৰিব।
তাকেই দোকানত দিলে দোকানত বেচা যোৱালে কেইদিন লাগে ঠিক নাই মই লগতে বেচিলে মই নিজে লৈ যাওঁ নিজে লগতে বেচি নিজে পইচাটো লৈ গুচি আহো দোকানত দি থম কিমান দিনৰ মূৰত বেচা যাব।
সেইটোৱো হয়।
নিজে দোকান দি থকা হয় ভাল হল হয়। এতিয়া নিজে দোকান নহয় নহয়, লোকৰ দোকানত দিলে তো দামটোতো নিদিব মই নহলে দোকানীটোৰ লগত ফিক্স ৰেট কৰি লৈ আহিব লাগিব বোলে অমুকটো- অমুকটো দাম বুলি তেনেকে দিলে মোৰ লোকচান হব।
সেইটো হয় এ', -
অ',
দোকান এখন খুলি লব পাৰিলি হয় নিজেও সুবিধা হল হয়।
দোকান খুলিবলৈ টকা লাগিব নহয় বহুত টকা লাগিব। দোকান খন খুলিবলৈ সহজ নহয়তো। অকল কাপোৰ তিনি- চৰিযোৰকে লৈ পেলাই তই দোকান, দোকানখন কেনেকে খোলিবি?
হেইটো হয়।
উম,
খৰচৰ কথা আহে।
তাকে দোকান খন খোলাই লওঁ।
বস্তু দাম যিহে আজিকালি।
উম,
জুই চাই দাম মানুহ
এটা ৰুম বনাই কৰি খোলা লৈ কমেও পঞ্চাশ - ষাঠি হাজাৰ টকা যাব।
সেইটোৱে এনেই ওচৰে- পাজৰ দোকান চুকান আছে আৰু।
উম ', আছে আছে। গেলামালৰ দোকানো আছে কাপোৰৰ দোকান নাই।
অ' কাপোৰৰ দোকান নাই।
উহহু,
অ', সেইটো বিপদ কব দোকানৰ ওচৰত। ওচৰতো হলেও কথা বেলেগ। এতিয়া দূৰৰত অ',
উম, ওচৰত নাই ওচৰত থাকা হয় কাপোৰ কাৰণতে থৈ থৈ দিলো হয়।
অ',
উম, হ'ব দে ন ', হ'ব দে, মোৰ ঢেৰ কাম হৈ আছে। পিছত কথা পাতিম দে। উম্ হ'ব দে।